হেল্ল'।
অহ, শুনিছো ক'।
অহ, কি কৰিছ'?
এয়া কি কৰিবি চাহ তাহ খাই কৰি আজৰি হৈ আহিছ চাহ এটা খালোঁ, খাই পেলাই আজৰি হৈছো। নাই বনোৱা, দেৰিকে বনাম অকমান। ভাত দেৰিকে বনাম অক
আহ কি বনাবি কি বনাবি?
দালি দালি দালি বনাম কচু
অ' অ' আৰু মই এইয়া ভাত বনাব ওলাইছো। চো ভাত বনাব ওলাইছো
অ'।
তাৰপিছত এতিয়া বনাম গা আজি গছত পুলি চুলি ৰুলি? হেল্ল'
এ গোটেপাহ অ' ৰুলো।
উম। অ' হেৰি তহঁতৰ পঞ্চায়ত দিছে এ
আমাৰ পঞ্চায়তৰ পৰা দিছে কিন্তু গোটৰ পঞ্চায়তৰ পৰা দিছে কিন্তু তই লৈ আহি যা আকৌ
অ', আনি পেলাই দিছে আৰু।
অ', আনিব দিছে আৰু অ'।
তাত ল' আমাৰ আকৌ টাউন কমিটিহে পৰে যে। অ', আমা টাউন কমিটি পৰে যে। টাউন কমিটিতে ৰুব গৈ দিছে, ঘৰলৈ আনিব দিয়া নাই দেখোন, তাতে ৰুব দিছে বাটে বাটে।
অ', বাটে বাটে ৰুলি।
উম। অ'।
ঘৰত আনি ৰুইছো আকৌ গোটৰ মানুহেই ফটো উঠাইছে। তে
অ'।
হেল্ল'।
তাৰপিছত অ', শুনি আছো দে।
হেল্ল'।
শুনি আছো।
শুনিছো। অ', ম শুনি আছো।
কি
তহঁতৰ তাতে প্ৰব্লেম নেক কি অ', মই শুনি আছো তইহে শুনা নাই।
অ', নেটৱৰ্ক দিগ্ দাৰ চাগে অ', শুনি আছো ক'।
নাই।
অ', এতিয়া শুনিছোঁ ক' অ'।
দাৰ হয় নেট
অ', মই ৰাস্ত স্তালে আহিছো দে ক'।
অহ, গৈ গৰু জগিছে নে নাই?
গৰুজনী জগা নাই জগিব আৰু এমাহ মানৰ পিছত।
অহ, হ, হ এজনীও জগা নাই এতিয়া।
আগৰ জগিলে
গাখীৰ বেচোঁ আৰু
অ', বেচো। বেচোও খাওঁ ও দুইটা। এ দেৰ লিটাৰ মান বেচো, আধা লিটাৰ মান ঘৰত খোৱা যায়।
অ', এ চাওঁ। কেইজনী এজনী জগিব আছে আৰু।
এজনী জগিব এজনী গাভিনী হোৱাই নাই বাৰু।
চাগলী কেইজনী?
ছাগলী চাৰিজনী।
জগিছে।
ছাগলী দুজনী জগিছে।
অ', তাৰ মাজে সেই ওচৰৰ মানুহ ঘৰত গৰু চোৰে নিচিলে, পালেনে নাই?
নাই, নাই।
ওচৰ মানুহ ঘৰৰ যে
নাই পোৱা আহ চোৰে নিলে ক'ত পাব গৰু চোৰে নিলে হ'লে পায় নেকি
অ কিছুমান আমাৰ বিচাৰি পায় নহয় আমাৰ সেই উ ওচৰতে ব হেৰি মানুহ এ ঘৰত নিছিলে তাৰ পিছত সাপ খ পালে নহয় ৰাতিয়ে মানুহ খা পালে যে বিচাৰি আহিলে আহা তে হিয়নদক বাহ তলতে বান্ধি থৈ পেলাই গুচি গলো গৈ গৰু
অ সেই তেনেকে পাব এ হে তেনেকে পাব আৰু বোলো এ উম এয়াত এতিয়া কেনেকে হব ইয়াত লৈ গল গাড়ীত উঠাই লৈ গুচি যায়
উম গাড়ী ললে আহে ছাগে ন
গাড়ী লৈ আহে গাড়ীতে উঠাই লৈ যায়গৈ বহুত দূৰ পাইগৈ আৰু কেনেকে পাব
উম উম উম
আজি গছ পুলি কেইটা ৰুলি
এ আমি এটা এটাহে ৰুইছো
অ আমাৰ ঘৰত ৰুৱাইছে তহঁত এ এইটো কি গছ এতিয়া চিনি নাপাওঁ গছটো পুলিটো চিনি নাপাও কি গছৰ পুলি আমাৰ ঘৰত ৰুৱাইছে ঘৰত ৰোৱাই ফটো উঠাইছে ফটো উঠাই কৰি লৈ গৈছে
অ হ তহঁত হেৰি গোটাৰ মানুহে
অ গোটৰ মানুহে ফটো উঠাইছেহি ফটো উঠাই কৰি একেবাৰে জি পি এছ কৰি ফটো উঠাই পেলাই লৈছে
অ আমাৰ তেনেকে নাই আমাৰ টাউন কমিটিতে দিছে আৰু তাতে ৰুই চেগে কিছুমানে আনি টাউন কমিটিৰ পৰা আনি ঘৰতে ৰুইছেহি
আহ
এ যা বাৰী আছে ধৰি লও
অহ অহ
ধেই আছে আমাৰ সৰু সৰু ব সেৰিয়া কতনো গছৰ পুলি ৰুম ন তেওঁ আগতে এবাৰ এটা ৰুই থৈছোৱে
উম আমাৰ ৰাস্তাত যে চৰকাৰ পৰা আমাৰ ৰাস্তাত আকৌ চৰকাৰ পৰা ৰোৱে। যে হয়।
অ
অ আমাৰ সেইকাৰণে ঘৰে ঘৰে দিছে ঘৰে ঘৰে ৰুবলৈ দিছে আৰু ঘৰে ঘৰে ৰোৱা কৈছে আও আমাৰ চবে ঘৰত ৰৰা গৈছে মই ঘৰ আমি ঘৰত ৰুই পেলাই আহে ছয়টা বজাতে ফটো উঠিব লগগীয়া হৈছে ছটা সাতটা বজাতে।
ৰাতিপুৱা।
অ ৰাতিপুৱা ছটা বজাৰ পৰা আঠটা বজালৈ ৰ ব ৰুবলৈ দিছে
আহ
টাইমতে আমি ৰুইছো আৰু তাৰ পৰা ফটো উঠাব আহিছে গোটৰ পৰা। ফটো উঠাই কৰি লৈ গৈছে।
আহ
তহঁতৰ এতিয়া ত
আহ ভালে আহ তাতে ডাঙৰ হ'ব আ
অ আমাৰ ইয়াত এতিয়া গাঁত খান্দি নিজে গাঁত খান্দি নিজে লগাইছো পুলি।
অ তাতো ৰাস্তা ৰ নিজে গাঁত খান্দি ৰোম। লাগিব আকৌ কোনোবা গাত খান্দি দিব নেকি? সিধ মজ খান্দি। উম নিজে খান্দি পেলা আৰু কিব লাগিব।
অ আমাৰ গোটৰ ফালৰ পৰা অৰ্ডাৰ আহিছে যে গোটৰ পৰা ৰুব লাগিব বুলি। অহ উম। এতিয়া কি কৰিবি ভাত বনাবি। বেঙেনা।
এতিয়া ভাত বনাম।
কি বনাবি তই।
মই দিনতে মাছ ৰাখিছিলো।
আহ
তাকে বোলো এতিয়া বনামগৈ অমিতা সাৰ দি পেলাই।
অ আমাৰ ইয়াৰ কোলা কচু আনিছে যে কুলা কুচু এতিয়া গৰম খোৱা। ভাল হয়। একে কলা। কচু খাই ভাল লাগে ভালো পাওঁ আকৌ খাই। সে কোলা কচু আনি থৈছে। এয়া গুচাই কৰি থৈ দিছো। পিছত দেৰিকে বনাম অকমানা।
অহ
উম ভাল লাগে একদম ধুনীয়া লাগে কছু চিকন খায়। মই কৈছো আজি ভাত খহ-হ-হ
উম মই কছো ইমান খাব নোৱাৰো। যে
অহঁ
এ মই আকৌ কচু খালে ধৰে। উম, উম
কৈছো কিছুমানক ধৰে ধৰাক ধৰে আৰু নধৰাৰাক নধৰে বাৰু।
কলাকছট নহয় যানো।
কোলা কছুটো নধৰে।
উম, মোক সেই কাম মই নিজ। বনালে ধয় আমাৰ ধনুে যদি বনাই দিয়ে। তেনে হলে নধয়।
উম।
উ মই সেই দেউতাৰ নিচিনা। কচু খাব নোৱাৰো ইমান, আমাৰ দেউতাইও নোৱাৰে হা।
উ
দেতা কচো খাব নোৱাৰাৰে মই নোৱাৰো ইমান।
উম সেইটয়ে, কচু খোৱা কিছুমানক ধৰে। বাৰু কিছু নোখোৱাাবলাকক নধৰে বাৰু। নধৰাবিলাকক নধৰেয়ে ধৰা অ
ডিঙিটো একেবাৰে হেৰি কৰি লৈয়ে যায় আ
উম মই শুব খাওঁচোন একো নহয়।
উম হম, তে এয়া হেৰি কছো থো যে ভোক কছো থো যে সেয়া খালে নধৰে আৰু।
অহ
এনে কলা কছো খালে ধৰে।
অ ক'লা কছ খালে নধৰে আমাৰ বাৰু আমাৰ ইয়াত ভাওনা হ'ব নহয় ভাওনা। অহ আমাৰ ইয়াত ভাওনা হ'ব।
অ কেতিয়াল?
বিশ জুনত হ'ব, ৰিহাৰ্চেল হৈ আছে নামঘৰত।
উ মাইকী নে মতা?
মতাও আও না
উম, উম, উম কিবা আই মানুহতে কিবা লৈ চানা
নাই, নাই প পঢ়িব লাগে যে এতিয়া পৰীক্ষা হ'ব।
উম।
এতিয়া, হেইকাৰণে ভাওনাত পাত ল'ব দিয়া নাই আৰু
অহ'অহ'
ৰাসত সেয়া অসুৰ লৈছিলা আৰু এতিয়া সেইকাৰণে বিচাৰি আহিছিলে তাইক, এই বোলোঁ এতিয়া পঢ়িব লাগে এতিয়া ৰিহা নকৰিলেও নহ'ব পঢ়িবলৈ পঢ়া সময়কণ গুছি যাব হয়। সেইকাৰণে বোলোঁ। এতিয়া ভাওনা পাট ল'ব নালাগে আৰু আকৌ পৰীক্ষা চৰীক্ষা যোৱাৰ পিছত ল'ব আহ
অহ'অহ'
উম, হেইকাৰণে যাব দিয়া নাই গ'লে আকৌ এই ৰিহাৰ্চেল এতিয়া একন সময় ৰিহাৰ্চল হৈয়ে থাকে দটা বজালৈকে ৰিহাচৰ্ল হয়। এই দহটা বজালৈকে
অহ'
নালাগিব শুৱ পঢ়িব নোৱাৰিব। সেইকাৰণে বোলোঁ নালাগে। অহ'। পঢ়িব সময় নাপাব সেইকাণে ভাওনাখন চবিশ জুনলৈ হ'ব আও এতিয়া চাব লাগিব অ এতিয়া পঢ়িব লাগে
পঢ়িব দে ভালকে অ আজিকালি ভাল ৰিজাল্ট ন কৰিলে একো কাম নাই।
তাকে
পঢ়া শুনা
টোপনিটো বেছ ছি ছেঅ টোপনি ধৰে পুৱা টোপনি ভাগৰ লাগে অ স্কুললৈ চাৰিটা চাৰে চাৰিটাতে উঠে হয় চাই চাৰিটাটে উঠি পঢ়ি কৰি অকনমান স্কুল গুচি যায় আহি পেলাই আকো শুবলৈ উ শুলে মানে আৰু ভাগৰ লাগি যায় তাই টুপনী ধৰে।
অ', হায়াৰ ছেকেণ্ডাৰী ক'ত পঢ়িব লাগিব তেতিয়া? হায়াৰ ছেকেণ্ডেৰী ক'ত পঢ়িব লাগিব?
অ', ওচৰতে কলেজ আছে নহয়। কলেজ খতে পঢ়িব পাৰিব অ',।
অ', তাতে পঢ়িব আৰু হায়াৰ হায়াৰচেকেণ্ডী পাছ কৰ পিছত আৰু আৰু অহ, ছেকেণ্ডাৰী পাছ কৰা পিছতহে কথা।
অ', পাছ কৰি লওঁক।
হেৰি নাই। উম।
তেওঁ মেট্ৰিকটোও ভালকে পাছ কৰিব লাগিব আকৌ।
অ', ভালকে পাছ নকৰিলে আজিকালি চিট নাপ পায়। চিতে নাপায় পঢ়িবলৈ ভালকে পাছ কৰিলেহে। ছি
তাকেই ভালকে পঢ়িবলৈ দিছো, তাক কৈ আছে ভালকে পাছ কৰিবহে লাগে মই এনেকে কয় আকৌ।
উম।
অ', টোপনি ধয় অ', এতিয়া ভাগৰ লাগে যে পোৰা টোপনি যায় তাই এতিয়া। তাতে গৰমত যাব গৰম গৰম বেছি আহা যোৱা কৰ
গৰমটো বেছ কি হৈছে উম, সেইকাৰণে আমাৰ এয়া আছে। এ এ হেৰি কৰি এ স্কুলৰ পৰা আহি কাম বন কৰি এতিয়া
অহ। তই কিবা পাচলি চাচলি কৰিছনে নাই? হেল্ল'।
অ'।
অহ, অহ, অহ।
হ'বদে ৰাখো।
অ', অ'।
অ', অ'।